অ' কি কৰি আছা?
এনেই বাহিৰত ওলাই আহিছিলো এতিয়া উমহ।
অ হয় নেকি
তুমি কি কৰিছা? এ, অল হয় নেকি? অ' মই অলপ বাহিৰত ওলাই আহিছিলোঁ। বহুত নাই ফুৰিব, অলপ কামতহে আহিছিলোঁ।
অ' হয় নেকি, কি কাম? এনে কি জব কৰা নেকি কিবা?
নাই না, মই জব চব নকৰোঁ, এনেই ঘৰত থাকো, আজি অলপ বস্তু লৈ আহিলোঁ।
অ' হয় নেকি?
অ'।
এই তোমাৰ হে মানে জব চবৰ মানে আজিকালি এপ্লাই ওলালে মানে গমেই পোৱা নাযায়। কিবা যে তোমাৰ ওলাই যে ভেকেঞ্চিবোৰ, এ গমেই পোৱা নাযায় সেইকাৰনেতো। মই এনে ঘৰতে বহি আছোঁ, ভাবিছিলোঁ এটা জব কৰিম বুলি কিন্তু হে পোৱাই নাযায়, আজিকালি মানে মানুহক নকলে মানে পোৱা নাযায়। অনলাইনতো মানে গম পোৱা নাযায়। আজি কালি। এনে বি এ চেকবোৰ মই এটা মানে এপ্লাই কৰিছিলোঁ হা কি হ'ল মানে তোমাৰ এই ৱৰ্ক ফ্ৰম হ'ম বুলি আছিল হা, কি হ'ল মই ভাবিলোঁ এইটো কৰি দিওঁ বুলি তাত তে মানে পইচা খুজিলে মোৰ পৰা নাইনটি নাইন ৰুপিজ তেতিয়া মই ভাবিলোঁ দি দিও চাগে দিব চাগে জব বুলি ভাবিছোঁ হা, তেতিয়া কি হ'ল মই নাইনটি নাইন দিলোঁ অ'। তাৰপিছত কি কয় মই মানে মোৰ লগৰহঁতকো সুধিলোঁ যে এইটো দিওঁ নে নাই মানে সিহঁতে মানা কৰিছি লে কিন্তু মই ভাবিলোঁ যে অ' দিলে চাগে কিন্তু পাম চাগে, মই ভাবিলোঁ যে এইটো দিয়াৰ পিছত আৰু নোখোজে বুলি হা, কি হ'ল তে মই এইটো দিয়াৰ পিছত মানে কি হ'ল এইটো মাইকীটোৱে মোৰ মোৰ লগত মানে আৰু পইচা খুজি আছিল পিছত। কি ক'লে যে আৰু সাত হাজাৰ দিব লাগিব বুলি সেনেকুৱা কৈছে। সাত হাজাৰ নহ'লে সা-চল্লিশ হাজাৰৰ মানে এটা কিবা থাকে বোলে। তোমাৰ এই কিবা চি চি নে কিবা কৰিব লাগে মানে। কিবা এটা ৱৰ্ক ফৰ্ম হ'ম যে, মানুহ দিয়ে যে জইন কৰোৱা হেনেকুৱা কাম আছিল ম টো গমেই পোৱা নাছিলোঁ। সেইকাৰণেটো এইটো মানে বহুত মানে মোক কল কৰি আছিল, ইমান এইটো কৰিছে। এ, তেতিয়া ভা-ভাবিলোঁ যে এনেকুৱাও থাকে আৰু আজিকালি। তোমাৰো এনেকুৱা হৈছেনে কেতিয়াবা?
অ' মোৰতো এনেকুৱা বহুত আগতে হৈছিলে, মানে মোক কাম লাগিছিলে। কামৰ কাৰণে কি কাম বিচাৰি আছিলোঁ, কাম পোৱা নাছিলোঁ। তাৰপিছত মই ভাবিলোঁ কাম এটাত তে অফিচত গ'লোঁ, অফিচত কাম দিম বুলি ক'লে, মই সুধিলোঁ কি কাম দিব দিব বাইদেউ তাৰপিছত ক'লে তোমাৰ কিমান কোৱালিফিকেশ্যন বুলি ক'লে, মই ক'লো মোৰটো টুৱেলভ পাছ হৈছোঁ, অ' বেংকত জব আজি বেংকত কৰিবা নেকি হেনতেন বুলি ক'ল আগতে তাৰপিছত কিমান পইছা কিমান দিব লাগে বাইদেউ বুলি সুধিলোঁ। অ' দুই হেজাৰ বুলি ক'লে, মই ক'লো দুই হেজাৰতো নহ'ব, এতিয়া হাজাৰ টকা ৰাখক বুলি ক'লো, ঠিক আছে পন্ধৰ দি দিয়ে আৰু নালাগে বুলি ক'লে। এ, তাৰ বাইদেউজনীয়ে মোৰ পৰা হা-হাজাৰ টকা ল'ল নাই, তাৰপিছত যেতিয়া চেলেৰী পাম তেতিয়া দিম বাইদেউ বুলি ক'লো, বাইদেউজনীয়ে মোক কামটো পিছত কি কয় চিকিউৰিটি গাৰ্ড হাউচ কিপিং
হয় নেকি? এনেকুৱা কাম
হা, তেনেকুৱা কামনো
অ', এনেকুৱা হয়, বহুতৰ লগত এনেকুৱা ফেকো হয়। তোমাৰ, আজিকালি বহুত ফেক কামবোৰ ওলাই যে তোমাৰ, এনে-এনে এবাৰ মই মানে, নিজে কল কৰিছিলো, এটা মই দেখা পাইছিলো প'ষ্টাৰত ৱৰ্ক ফ্ৰম হ'ম বুলি, সেইটোত মই নিজে কল কৰিলো, তেতিয়া মোক কি কয়, যে আহিব লাগিব বুলি, কল, হা সেইয়া মই, মোক কল কৰি আছিল। মই কল কৰাৰ পিছত, মোক মানে হোৱাটছএপত ক'লে যে আমি, আপোনাৰ মানে, ডিটেইলচটো দি দিয়ক, যি আছে সেইবোৰ দি ডিটেইলচ দি দিয়ক আপোনাৰ, এই বায়'ডাটা দিব বুলি ক'লে মই বায়'ডাটা গোটেই দিলো, দিয়াৰ পিছত মোৰ মানে, কি হয়, তেতিয়া মই কল কৰিলো, মোক কয় মই, মই কৈছো মোক কামটো বুজাই দিয়ক কি হয়, কাম মোক ফোনতে বুজাই দিয়ক বুলি কৈছো, সিহঁতে মোক কি ক'লে যে এইটোতো, মানে তোমাৰ আহিব লাগিব বুলি ক'লে, তেতিয়া মই ভাবিলো, কৰিম নে কেনেকে, মোৰ আহ আহি কিনে, মই কেনেকে এইটো কৰিম ন? ৱৰ্ক ফ্ৰম হ'ম হয়, কিন্তু মোক, মোক মানে মাতিছিলে, কিন্তু মই যোৱা নাই আৰু ভাবিলো, আৰু এনেই ফেক থৈ আকৌ যাই কিনে, তাহাঁতি কিবা বেলেগে কাম দিয়ে যদি, সেইকাৰণে যোৱা নাই আৰু সেনেকুৱা বহুত আজিকালি ওলাই তোমাৰ আৰু ৰাস্তাই, ৰাস্তাই যে, ক'ৰ, কিছুমানে যে, তোমাৰ এই কাৰ্ড যে, দিয়ে ন?
অ'।
কিবা এটা কাৰ্ড যে থাকে, সেই ৱৰ্ক ফ্ৰম হ'ম বুলি, সিহঁতে চাগে, সেইটোয়ে কাম কৰে ন? সেইটোয়ে কাম দিয়ে চাগে
অ', সেইটোয়েই কাম আৰু
উম, তোমাৰ এটা, তোমাৰ এইটো মানে, এটা কিবা থাকে চাগে, এইম থাকে, কিমান কাৰ্ড বেচিব, মানে মানুহক দিব লাগে, বহুত মানুহে কল কৰে ন? সেনেকুৱা মানে, বহুত এইটো লাগে
উম।
এ, আজিকালি বহুত ফ্ৰদ হয়। সেইকাৰণে কামটো ভালকৈ বিচাৰিব পোৱা নাযায়, আৰু তোমাৰ এই গভমেণ্ট জববিলাকতো কৰিলেও তোমাৰ, ইমান তাতে কম্পিটিছন হয়, বহুতে এপ্লাই কৰে পটককে পোৱাও নাযায়, সেইবোৰ বহুত পঢ়িব লাগে আৰু সেইকাৰণে, তুমি এনে গভমেণ্ট জবৰ কাৰণে
তেনেকুৱা তোমাৰ ট্ৰাই কৰা নাই। তুমি কৰিছিলা নে?
নাই, নাই, ময়ো কৰা নাই। মই মানে ভাবিছো আৰু এনেকুৱা ডাইৰেক্ট কিবা, এনে কৰিলে একো লাভ নাই আৰু আজিকালি মই ভালকৈ পঢ়ি কিনে, কিবা এটা ভাবি চি চিন্তা কৰিয়েই, মানে দিম বুলি ভাবি আছো আজিকালি প্ৰাইভেট জবতটোও, পোৱাতো বহুত কে আৰু, ফ্ৰডো হয় ন? কিন্তু কিছুমানে বহুত ভাল-ভাল প্ৰাইভেট জবো পায়, কিন্তু হয় নে?
হয়, পোৱা যায়।
তোমাৰ, বহুত কিবা-কিবি ইনচটিটিউট, তেনেকুৱা খুলিছে যে, তাৰে পৰা তোমাৰ প্ৰাইভেট জববোৰ দিয়ে।
হয়, তেওঁ মানে, পঢ়া-পঢ়াই আৰু নিদিয়ে মানে কোৱালিফাই কৰাই আৰু এইটো গভমেণ্ট জবৰ কাৰণে
মানে এনেকুৱা কৰিছানে কেতিয়াবা
নাই মই কৰা
অ কৰা নাই নেকি আচ্ছা
উম
অ মই মানে মোৰ এই লগৰ কৰিছিলে এজনে তাৰে পৰা কামো পালে হলেও মানে ইমান চেলেৰী নিদিয়ে আৰু পোন্ধৰ হাজাৰ মান সেনেকে দিয়ে আৰু তোমাৰ আৰু বাহিৰতে
বাহিৰত পঠায় নেকি
উম উম বাহিৰ নহয় নহয় গুৱাহাটীত নহয় গুৱাহাটীতো কৰিব পাৰি কিছুমানে
নিজৰ ষ্টেট এৰিকে যাবলৈ অলপ বেয়া লাগে ন
অ তাকে সেনেকুৱা বেয়া লাগে কিছুমানে তোমাৰ কৰিলয় আৰু বাহিৰতো
উম বাহিৰত গ'লে মানে আৰু খৰচটো বাঢ়ি যায় ন নিজৰ ঘৰৰ পৰা বাহিৰত যাব লগা হয় যিকোনো বস্তু কিনি খাব লগা হয় আৰু তাৰে ৰেন্টত ঘৰ ৰেণ্টত ঘৰ তাৰ পিছত যোৱাৰ এ বহুত খৰচ মানে বাহিৰত যোৱাটো ক
বেছি থাকে কিন্তু বহুত থাকে আহ আমাৰ ইয়াতে নি নহয় সেইটোতো তোমাৰ অলপ চিটি এৰিয়া হয় ভাল ন সেইকাৰণে চালি মেলি বহুত লয়
উম উম
সেইকাৰণেতো মানে তোমাৰ জব চব প্ৰাইভেট জব বিলাক মানে আজিকালি হ'লেও মানে ইমান ভাল না থাকে আৰু
হয় তুমি ঠিকেই ক'লা
উম আৰু বহুতো উম কৰিলে মানে ইনকামো নাই মানে সেইটো সেইকাৰণে আজিকালি বিজনেছ কৰাই ভাল হয়
উম বিগনেছ চিনেছ কৰায়ে ভাল আৰু
তাৰ
বিজনেচ কৰিলে মানে এনে ৰ মেটেৰিয়েল তোমাৰ হাৰ্ডৱেৰৰ উম তোমাৰ চব বস্তু থাকক যিহেতু চিমেণ্ট বালি ৰট সেইবোৰ থাকিলে মানে তোমাৰ বস্তুটো বেয়া হৈ নাযায় ন
অ অ তাকে অ সেইবোৰো কৰিব পাৰি কিন্তু ভাল হ'লে কিন্তু সেইবোৰৰ কাৰণে তোমাৰ বহুত পইচাও লাগে ন খৰচ নিজৰ কেপিটেলতটো দিব লাগে আৰু সেইটো হয় ন সেইবোৰ কৰিবলৈ হয়
সেইবোৰ কৰিলে তোমাৰ কেপিতেলটো লগালে মানে তোমাৰ পতকে বেয়া নহয় যায় যেনেকুৱা শাক পাচলি বিক্ৰি কৰিলে আজি বিক্ৰিযোৱা কালি মানে কালি বিক্ৰী নহ'লে তোমাৰ বেয়া হৈ যাব ন
উম উম হয় কিন্তু তুমি ভাল আইডিয়া লৈছে টো মানে মই ভাবিলো আৰু এতিয়া আইডিয়াটো ভালেই মানে, আজি মানে এনে শুনা পালো আৰু তোমাৰ মু খৰ পৰা। এনেকুৱা মানে বহুতৰ মানে, মুখৰ পৰা এনেকুৱা শুনা নাই মই যে তোমাৰ চিমেণ্ট বালিয়ে যে তুমি ক'লা যে সেইটো ভাল হয় কিন্তু মই এতিয়াই ভাবিলো আৰু।
অঁ।
সেইটো ভাল হয়। কিন্তু সেইটো কৰিব গ'লেটো ভাল ইন ইনভেষ্টমেন্টটো কৰিব লাগে আৰু সেই
ইনভেষ্ট টো মানে বহত যায় তাতে।
উম, উম হয়।
পইচাটো বহুত লাগে তাতে।
উম, তোমাৰতো উম, বহুত মানে এনেুকা ভাল খবৰ কৰিব লাগে যিহেতু মানে মানুহে চবে লয় তাৰে পৰা যেনেকুৱা ন'? তোমাৰ যেনেকে এটা ষ্টাৰ চিমেণ্ট আছে। তাৰ কিবা-কিবি আছে ন'? তোমাৰে মানে বহুতে কৰা কোম্পানী বোৰ সেইবোৰৰ বেছি দিয়ে।
আগতে মোৰ দাদা, মামাৰ ল'ৰাই মানে আগতে মানে এ কিবা বেলেগ বিজনেছ কৰিছিলা গাহৰি ফ্ৰামিয়ৰ বিজনেছ কৰি আছিলা অঁ, তাতে বহুত লছে হোৱা নাই বোলে, লাভো হোৱা নাই বোলে কৰিলে পাঁচ বছৰ মান। তাৰপিছত মা দেউতাক সুধিলে। দেউতাক কি আমাৰ দেউতাক সুধিলে। তাৰপিছত নহয়, সি দেউতাই ক'লে, এনেকুৱা বিজনেছ কৰা। এতিয়া সেইটো বিজনেছ কৰিকে এতিয়া তাৰ এতিয়া বহুত মানে, এতিয়া ভালো হৈছে। মানে, নিজৰ এটা বেলেগ জাগাত মাটি কিনি এতিয়া আৰ চি চি ও বনাই আছে। মানে লাভ হোৱাৰ কাৰণেটো বনাই আছে না'।
অঁ, অ তাকে। সেনেকুৱা হয়। বহুতৰ মানে লাভ হ'লে মানে বহুত এইটোও হয় যে পইচ
অঁ, তোমাৰ এনে কি কৰিবলৈ মন আছে?
মোৰতো মোৰেই তি- এতিয়া মানে, মোৰ মাইণ্ডত এনেকুৱা আহি আছে ন মই কি কৰো, ই কৰো মানে হ'লেও মানে যে মোৰ মাইণ্ডত বিচনেজৰে কিবা আহি আছে। মই হ'লেও মানে এটা সৰু বিজনেজ হ'লেও কৰিম বুলি ভাবি আছো এটা। তোমাৰ মানে এনেই মানে মোৰ হাতত মই ভাবি আছো যে মই এনে পঞ্চাশ হাজাৰ মান জমা কৰিম। জমা কৰাত মই এনেই এটা সৰু দোকানে দিম হাঁ ফাৰ্ষ্টত।
এ।
সেইটোৰ পৰাই মই আৰু ডাঙৰ কৰিব ইচ--ইচ্ছা আছে আৰু মোৰ।
আজিকালি দোকানৰ ইমান সেইটো নাই জানানে?
হয় নেকি? মানে কি দুক্ দোকান। সৰু সৰু যে দোকান যে তুমি ক'লা, পাণ তামোলৰ।
উম, আজিকালি চব অনলাইন কৰা হৈ গৈছে মানুহ।
উম, উম হয় সেইটোও হয়।
আৰু সেইকাৰণে দোকানত ইমান ভেলুৱে নাই।
উম, হ'লেও আ ছে বহুত মানুহে তোমাৰ অনলাইন নকৰে। নক অনলাইনত মানে সেনেকুৱা পোৱা নাযায়।
টাউনৰ মানুহ কেইটাইটো তোমাৰ অনলাইনে কৰে। তোমাৰ চাউল, দাইল, চেনি। সেইটোৱে সেইকেইটা কাপোৰ-চাপ্ বোৰ চাব চাই কে লয় আৰু।
উম, উম, হয়, কাপোৰ চাপোৰ বেয়া হয়, নে?
অ'।
সেইকাৰণে। সেইটোয়ে আৰু বিজনেচ কৰিলে বহুত ভাল হয়, ফুচকাৰ, ফুচকাৰ যে বিজনেচ কৰে যে!
বিজনেচ? বিজনেছ কৰিলে কাৰো আন্দাৰত কাম কৰিব নোৱাৰা, নিজে আৰু অনাৰ হিচাপে ভাল
অ', অ', সেইকাৰণে আৰু পিছে তোমাৰ পিছে মানে তোমাৰ সেনেকুৱা নিজৰ আন্দাৰত কিছুমান মানুহৰ ওপৰত থ'ব পাৰে সেনেকুৱা হয়।
হ'।
সেইটোৱে থ'ব উম, উম, তেতিয়া থ'ব পাৰি আৰু ডাঙৰ হ'লে। সেইকাৰণে ভাল হয়, দিয়া ঠিক আছে দিয়া হা' ৰাখোঁ।
কথা পাতি ভাল লাগিল।
উম, উম, দিয়া মোকো ভাল লাগিল। অহ, দিয়া উম, অহ।